অ কোৱা?
কি কৰি আছা?
এ মই তোমাৰ ভাত বহাইছো এতিয়া এতিয়া চবজি কাটি আছো, উম তুমি কি কৰি আছা?
এ মই অলপ বাহিৰত ওলাই আহিছিলোঁ এ।
অ হয় নেকি?
কিহৰ লগত বনালা ভাত আজি?
মানে কিহৰ লগত মানে ভাতটো বহালোয়ে এতিয়া এতিয়া দালি বহাম তাৰ পিছ ছতে চব্জিটো কাটিয়ে আছো তোমাৰ।
উম হয় নেকি? অ আজি অলপ ফুৰিবলৈ
পটলৰ চব্জি বনাম বুলি ভাবিছো এই পটলটো কাট দিছো সেইকাৰণে।
অ হয়, নেকি অ পটলৰ চব্জি বনাবা ভাল লাগে মই কেতিয়াবা খাওঁ নহয়। ভাল লাগে মানে তেনেকুৱা খোৱা নাযায় আৰু অলপ মই বাহিৰলৈ ওলাই আহিলো আজি অলপ ফুৰো বুলি।
হয় নি
উম অ। এনেই আমাৰ মানে এটা অ তোমাৰ ঘূৰিবলৈ জাগা আছে গত- তোমাৰ নামটো হ'ল- চিয়া চিয়াম্পথ আৰু তাতে যাওঁ বুলি ভাবিছো।
শ্যাম্পথ শ্যাম্পদ তে কি আছে তাতে?
উ এই তাতে অলপ পাৰ্ক আছে, মানে নদী আছে নদীৰ কাষৰ জোগা বহু ধুনীয়া জেগা।
হয়, নেকি।
শ্যামপদ বুলি জানা যায়। ইমান মানে বহুত বেছি মানুহবোৰ নাজানে। আৰু তাতে মানে যাওঁ আৰু বহুত কম মানুহে জানে। এইটো নেচাৰেল ন আৰু বেছি মানুহ গম পালে মানে চব আহে সেইকাৰণে। মানে হাইডেন হাইডেন প্লেচ বুলি ক'ব পাৰি।
অ, অ সেনেকুৱা থাকেই তোমাৰ বহুত। সেইনেকুৱা হিডেন প্লেচটো বহুত থাকে তোমাৰ। উম সেনেকুৱা বহুত। প্লেচ থাক মানে সেনেকুৱা হিডেন প্লেচতো বহুত থাকে। মানুহে মানে গম নাপায় আৰু বহুত জাগা তেনেকুৱা।
অ, অ এই বেছি মানুহ গম পালেও বেয়া জানানে। চব মানে আহি নহয় জাম লগাই দিয়ে ভিৰ লগাই, এই সামাৰুণ্য বুলি- এটা জেগা আছিলে মই আগতে গৈছিলো, তাতেও মানে কোনেও যোৱা নাছিলে আগতে। ভাবিছোঁ এতিয়া মানে ইনষ্টাত যাই- কিছুমানে যাইকে ইনষ্টাত ফটো ভিডিঅ' দি দিছে নহয়, এতিয়া মানে- মানে ভৰি ৰখা জোগাই নাথাকে চানডে মানডে এই সদায় মানুহ ইমান ভিৰ হৈ থাকে।
অ, হয়, নেকি এ মই তোমাৰ এই পিলিং- তাৰ তাত গৈছিলো আগতে মানে তাতে কোনো চিনি চিনি পোৱা নাছিল এইটো জাগাতো মানে হা। যে যেতিয়াৰ পৰা যোৱা তাতে মানে এটা ৱাটাৰ ফল টো আছে মানে সেই মানুহ- চবেই গৈছিল আৰু তাতে মানে এনেকুৱা আছিল আগতে বহুত মানুহে জানে নাছিল। আজি তাতে মানে ওৱাটাৰফল আছে বোলি, তাৰে মানে লোকেল- মানুহে এতিয়া কি হ'ল, মানে পইচা লোৱা কৰি দিছে। মানে আমি যেতিয়া এইটো দলং পাৰ কৰি যাব লাগে ন। সেইটো দলঙত মানে কাষতে মানে মানুহটো ৰখি থাকে তোমাৰ এশ টকা কৰি লয় চবৰে। পাৰ পাৰ্চন এশ টকা লয় ইমান। খঙ উঠে ন, আজিকালি মানে মানুহে কি হল তোমাৰ লোকেল মানুহ বিলাকে- যে ভাইৰেল হৈ যায়, ন ভিডিঅ' বোৰ সিহঁতে গম পাই। ত' গম পোৱাৰ পিছত মানুহতো বেলেগ বেলেগ ঠাইৰ পৰা আহি কিনে ভিডিঅ' ভাইৰেল কৰি দিয়ে। তাৰ পিছত মানে সিহঁতে মানে নিজৰ এইটো কৰিব কাৰণে- ন পইচাটো পুৰা লুটি লৈ আৰু মানে। সেনেকুৱাতো জংঘলৰ জেগা ন সেইবোৰত পইচাটো ল'ব নালাগে হলেও মানে সিহঁতে লয় আৰু। পইচাটো আজিকালি তোমাৰ কিবা কিবি দোকানৰ পৰাতো লয়ো সিহঁতে মানে কিবা কিবি বে- তোমাৰ চিপ চল কিবা কিবি বেচি সিহৰ- মানে এনেকুৱা পইচাটো লয় কিন্তু হ'লে মানে তুমি এইটোত- কি কৰাও পইচা যে লয়, সেইবোৰ বেয়া পাওঁ আৰু। উম আজিকালি বহুত এনেকুৱা হৈছে ন বহুত জাগা।
উম উম মই আমাৰ পানেও এটা এলন টি বুলি আছিলে। তোমাৰ মানে নদীৰ মাজত এটা পাথৰৰ মাজত এটা গছ আছে ইমান ধুনী-
তে জগ মানে ঘৰত সেইটো জাৰ জাৰ নাম আছিলে তামোল বাৰী। আৰু তাৰপিছত এইটো গছটো মানে নদীৰ মাজত আছে নহয় অকলে গছ। তো সেইকাৰণে জাগাটোৰ নাম থৈ দিলে এলনট্ৰি মানে অ এটাই গছ ন, অকলশৰীয়া গছ এ অ। কলশৰীয়া গছ বুলি নামত থৈ দিলে। আৰু তাৰপিছত এতিয়া মানুহ এটা এটা মানুহ যোৱা পাৰ পাৰ্চন টুৱেটি ফাইভ কে লয়।
অ হয়।
এতিয়া মানে অ সেইদিনা মই গ'লো মইতো ক'লো মইতো দাদা মই ইয়াৰ লোকেল হয়, মইতো পইচা নিদু বুলি ক'লো। তেওঁ ক'লে মন্দিৰৰ কাৰণে কিবা এটা দিয়া, তাৰপিছত মই ভাবিলো মন্দিৰৰ কাৰনে মই চালো মন্দিৰতো আগত যেনেকুৱা আছিলে এতিয়া তেনেকুৱা আছিল তেতিয়াৰ পৰা পইচা উঠাই আছে ত আগৰ পৰা আপোনিলোকে পইচাটো উঠাই আছে অ কি কৰিলে পইচাবোৰ সুধিলো? নহয় পইচা কালেকচন হোৱা নাই ইমান তাৰপিছত মই দি দিলো ৱা বিশ টকা মান এটা দি দিলো মানে।
উম আৰু তোমাৰ চাবাচোন কিছুমানে ৰাস্তাই - ৰাস্তাই মানে তুমি নি ফুৰিব যাবা ন, ৰাস্তাই - ৰাস্তাই পইচা তোলে মানে তোমাৰ কিবা - কিবি মানে যে কিবা পূজা হলে, কিবা বিহু চিহু পাত তিলে সেইবোৰতো আমি নাযাও ন, বিহু - চিহু থুৰি না আমি ইমান দূৰত চাবলৈ যাম এইটো এনে ফুৰিব এদিনে গৈছো মানে সিহঁতে কি কৰে তোমাৰ কিবা পূজা হব যেনেকুৱা কিবা ল ক্ষী পূজা কি পূজা সিহঁতৰ মানে পইচা লৈ থাকে তোমাৰ। ৰাস্তাই - ৰাস্তাই পইচাও লয় মানে সেইবোৰ মানে এইটো কি কয় আৰু চবে মানে এনেকুৱা কৰে আৰু। দিব খোজে পইচা, ৰাট পইচা খোজে উম।
এইবোৰ ভাল নালাগে দেই, তোমাৰ যোনে দিয়ে দিয়ে আৰু কিছুমানেতো দাবী কৰে ইমান
কিছু কিছুমানে মানে নিজৰ ইচ্ছা দি দিয়াটো সেইটো বেলেগ কথা আৰু কিছুমানে নে খুজি কিনে উম।
দাবী কৰে তোমাৰ কিছুমানে চাবাচোন ইমান লাগিব। লি, এই দাবী কৰাটো মই বিৰাট বেয়া পাওঁ।
অঁ অঁ সেটিয়ে।
কিছুমানে কয় পঞ্চাশ টকা তলত নলওঁ দাদ
আৰু সেইবোৰতো এবাৰেই যাঁও‌ ন। ফুৰিবলে এবাৰ দুবাৰ যাওঁ আৰু তোমাৰ থুৰি ন আমি পূজাত সেইবোৰত যাওঁ ন পূজাততো নাযাওঁ সেই লোকেল মানুহৰ পৰাই খুজিব লাগে কিন্তু মানে তোমাৰ এ ফুৰিব অহা মানুহৰ পৰা খোজে।
লোকেল মানুহৰ পৰাই ল'ব লাগে। তাৰে মানুহ যিহেতু সিহঁতে কৰি আছে চেলিব্ৰেচ। আমাৰ পৰা ললেতো নহব ন, ঠিকেই ক'লা যিহেতু কিছুমানে কিছুমানে এনেকুৱাকৈকে লয় কিবা জাগা ডেভলপ কৰিম। এইটো বাৰু ঠিকেই আছে জাগাটো ডেভেলপ কৰিব আমিও কেতিয়াবা যাও বাৰু, ভাল লাগিব জেগাতো সেইটো বাৰু বেয়া নাপাওঁ আৰু পূজা চোজা চেলিব্ৰেচন নে মানে নিজে মানে অলপ কালেকচন কৰিকে নিজে কৰাটোৱে বেছি ভাল।
উম উম হয় তাতেতো তোমাৰ বহুত মানে এনেকুৱা সমাজ আছে ন তোমাৰ ৰাইজ থাকে বহুত মানুহ থাকে ন সেইবোৰৰ পৰা ল'ব পাৰি ন। তোমাৰ এনেকুৱা মানে ৰাস্তাই - ৰাস্তাই মানে গাড়ী ৰখ খাই কিনা তোমাৰ ৰাস্তাতে মানে ৰখাই দিয়ে আৰু যাবও নিদিয়ে সেনেকুৱা কৰে কিছুমানে।
অ অ তোমাৰ ৰছী না বাহ এটা বান্ধি দয় আৰু তাৰপিছত অঁহ অঁহ বাতটো মানে উম যেতিয়া পইচা লব মানুহ আহে তেতিয়া বাট নমাই দিয়ে, পইচা লোৱাৰ পিছত বাঁহটো উঠাই দিয়ে, মই দেখিছো
আৰু আজিকালিতো বহুত তেনেকুৱা অচিনাকি জা - জাগাত মানে কু - কুনো মানে এনেকুৱা হয় ন মানে লু খোৱা জাগাতো হয় ন কিছুমান জাগাটো কি কিছুমানে নাজানে গমে নাপায় যি এতিয়া গম পোৱা হৈ যায়, মানে সিহঁতে পইচা ল'ব খোজে।
উম' সেইটো জেগাতো অলপ মানে অ' মানুহে গম পাই যায়। আৰু ছচিয়েল মিডিয়াৰ দ্বাৰা, বহুতে মানে দি দিয়ে নহয় ভিডিঅ'-চিডিঅ।
অ-অ, হয়-হয় আৰু কিছুমানে এইটো কয় যে এইটো মোৰ জাগা হয়। উম' কিছুমানে মানে এনেকুৱা হয়, কিছুমান মানুহ কি থাকে, তোমাৰ তাৰে লকেল মানুহ বিলাকে কি কয় এইটো আমাৰে জাগা হয় আৰু মোৰ মাটি হয় এনেকুৱা কয়। আৰু অ' সেইটো কয় কিছুমানে হেনো, উম! কিন্তু এইটো নহয়, সিহঁতৰ মাটি নহয়, এনেই- এনেই কৰি কিনে পইচা লয়।
অ'পইচা মানে পৰে, অ' আজিকালি চব মানে পইচাই লাগে জানানে। তুমি য'তেই যাবা, পইচাই খুজিব।
হয়। আজিকালিতো পাৰ্কতো বহুত পইচা লয়। এ দামো বাঢ়ি গৈছে। এতিয়াতো পাৰ্কবোৰতো, আৰু মানুহতো পাৰ্ক এৰি কিনে বেলেগ-বেলেগ ঠাইত গৈছিলে মানে যেনেকুৱা ৱাটাৰ ফল সেইবোৰ চাবলৈ গৈছিল। ইয়াত এতিয়াতো তাতেও পইচা লয়। একেই হৈ গ'ল। পাৰ্কৰ-পাৰ্কৰ নিচনাই হৈ গ'ল ন এতিয়াতো।
আগত শ্বিলং চাইডে তোমাৰ পইচা লাগা নাছিলে, মই যেতিয়া লাষ্ট টাইম গৈছিলোঁ। তেতিয়া মানে ইমান পইচা লাগা নাছিলে। এতিয়া বৰ্তমান বহুত টুৰিষ্ট আহিব লাগাত ধৰিছে নহয়। এতিয়া মানে তুমি ক'ত? ক'ত সোমোৱা তোমাৰ এশ, ডেৰশ টকা ফিজ এজনৰ, গুৱাহাটী গুৱাহাটীত বাৰু কমে আছে অলপ, তাতেতো আৰু বেছি বাঢ়াইকে লয়।
আৰু তাতে হ'লেও তোমাৰ জাগা বোৰ ভাল আছে ধুনীয়া-ধুনীয়া। আ কিন্তু আমাৰ ইয়াতে যে জংঘল এৰিয়াত তো জাগাবোৰতো পইচা লয় যে, সেইবোৰতো ভাল নহয় ন!
উম' সেইটোতো ঠিক
তোমাৰ যেনেকুৱা পাহাৰীয়া অঞ্চলত গোটেই জংগল, সেইবোৰতো মানুহৰ নহয় ন', সেইটো তোমাৰ চৰকাৰেৰে হয়। কিন্তু মানে মানুহে লয় আৰু তোমাৰ সেই লগ
অ' তুমি ঠিকে ক'লা সেইটো মানুহে মানে, সেইবোৰ মানে, পইচাটো লৈকে মানে কিছুমানেটো নিদিয়ে নিজৰ প গোটেইতো ৰাখে কিছুমানতো ডেভলপৰ কাৰণেও দিয়ে, সেইবোৰ বেয়া পাওঁ মই কিন্তু।
হয় তাকে।
সেইবোৰ
আৰু সেইবোৰ জাগাত চাবাচোন তো মানে, কিবা জাগাটো মানে লুকোৱা জাগাটো কেতিয়াবা ফেমাচ হৈ যোৱাৰ পিছত অলপ দিনৰ পাছত তাতে মানুহে নাযায়। সেনেকুৱা হৈ যায়।
উম-উম-উম, সেইটো হয় বাৰু চব জাগাটো সদায় ফেমাচ হৈ নাথাকে ন।
উম-উম, হয় অলপ দিনৰ কাৰণেই হয় আৰু অলপ দিন হোৱাৰ পিছত সেইটো জাগাত মানে কোনো নাযায়, সেনেকুৱা হৈ যায়। আজিকালি তোমাৰ বহুত ৰিজৰ্ট বোৰ এনেকুৱা ওলাইছে, উম' সেইবোৰত মানুহ বোৰ যায়। কিন্তু তাৰ পিছত যোৱা নহয় এনেও। এনেই থাকে কিছুমান ৰিজৰ্ট টো তোমাৰ, সেইকাৰণে ধৰা ৰিজৰ্ট বোৰত খানাৰ কিবা-কিবি দাম বহুত আছে।
এই বাপৰে বাপ, মই একবাৰ ৰিজৰ্টত গৈছিলো, মই পূৰা কিবা খাওঁ বুলি ভাবিলো। তাৰপিছত মই এটা ঠাণ্ডাই ললোঁ, ঠাণ্ডা ললোঁ, ঠাণ্ডাতো খালোঁ তাৰপিছত মই প্ৰাইজ বোৰ চালো মেনুত, তোমাৰ ভাতৰ দাম তোমাৰ তোমাৰ ছয়শ টকা, মাংস ভাত দাম তোমাৰ আঠশ টকা, এনেকুৱা কোনেনো খাব ইয়াত তাতে আমাৰ ইয়াতে মানে এশ বিশ টকাত মাংস ভাত ধুনীয়া ভাত পাই যায়। ইমান ডাঙৰ হোটেল হোটেলত আৰু তাতে আঠশ টকাৰ দি মাংস ভাত কোনে খাব? তাৰপিছত মই গ'লো, ঠাণ্ডাৰ পইচা দিব গ'লো, দেখোন ঠাণ্ডাতো বিশ টকীয়া ঠাণ্ডা পঞ্চাশ টকা লৈছে। আচৰিত পালো এ আৰু কি কৰিম, দিলো আৰু এ তাত হাহ, কেতিয়া কোনোবা ইমান ধুনীয়াকে বনাইছে আৰু পইছা নিদিলেও বেয়া লাগে ন কিবা না নাখালে সেইকাৰণে এটা ঠাণ্ডাই খাই দিলোঁ। ঠাণ্ডাৰ পইছা দিব যাওঁতে পঞ্চাশ টকাহে খুজে, এই দি দিলোঁ তাৰপিছত, এনেকুৱাটো কৰিব নাপায়।
সিহঁতৰ চেল নহয় একো নহয় কাষ্টমাৰ নাহে সিহঁতে কি কৰিব সেইকাৰণে প্ৰাইজ বহুত মানে বঢ়াই দিয়ে আৰু।
আয়ে বেচ বেচিক প্ৰা প্ৰাইজ ল'লে মানে তোমাৰ মানুহ নাহিব। ইমানকে বেছিকে ল'লে মানে আৰু সেনেকুৱাটো ভালো নালা
তাকে উম উম হয়। সেই জাগাবোৰ ফেমাচ হ'লে এইটোয়ে হয়। তামানে তোমাৰ পইচাটো ভাৰাই দিয়ে। জাগাবোৰ ফেমাচ হোৱাৰ পিছত সেনেকুৱাই হৈ যায়।
অ অ ঠিকে ক'লা তুমি, উমহ দিয়া ঠিক আছে দিয়া তোমাৰ লগত কথা কথা পাতি ভাল লাগিল দিয়া। ইয়াৰ বিষয়ে পিছত কথা পাতিম ভালকে, ধন্যবাদ।
উম। অ